হেল্ল'?
হেল্ল অহ মাত আহিছেনে?
হেল্ল' আহ হেল্ল' মাতটো আহিছেনে?
অ আহিছেনে আহিছে মোৰ মাত।
অ অ তোমাৰ মাতটো বহুত কমকে আহিছে।
এতিয়া আহিছে নে?
এতিয়া আহিছে অলপ - চলপ আহিছে অল অলপ অলপ জোৰকেই ক'ব।
অ এতিয়া আহিছে।
আহিছে আহিছে অ, অ অ কা ভালনে আপুনাৰ?
অ ভালে ভালে।
অঁ অঁ, অঁ অঁ মোৰো ভাল অঁ এ
এতিয়া মনত পৰিলে?
অ', নাই মোৰ মানে আপোনাক এনে কথা সুধিব আছিল আপ এই আপুনি ইউৰোপৰ কোন দেশলৈ যাবলৈ আ আটাইতকৈ বেছি মন আপোনাৰ?
মোৰ নেকি স্পেইন আকৌ।
অ', স্পেইন, কিয়?
জাননে দেশখনৰ ভাইপটো বেলেগ লাগে সমুদ্ৰ পুৰণি বিল্ডিং। ফুটবল সকলো মিলাই ভাল লাগে।
অ', হয় হয় হয় বাৰ্চেলনা আৰু মেড্ৰিডৰ নাম মোৰ প্ৰথমতেই মনলৈ আহে।
তই যদি স্পেইন যাৱ প্ৰথমে ক'ত যাবি?
আহ বাৰ্চেলনা যাম। চাগ্ৰাদা ফেমিলীয়া চাবলৈ বহুত ইচ্ছা আছে।
মই আকৌ মাদ্ৰিদ বাচিম ৰিয়েল মাদ্ৰিদৰ ষ্টেডিয়াম এবাৰ চাবলৈ মন যায় দেই।
অ', হয় হয় হয় আ শেষত আ আমি আ শেষত আহিলেই ফুটবল।
কি কৰিম স্পেইনৰ কথা উঠিলেই ফুটবলৰ মনত পৰে।
অ'। বাৰু তই ৰিয়েল মেড্ৰি ৰিয়েল মেড্ৰিডৰ ফেন নে বাৰ্চলিনৰ ফেন?
ৰিয়েল মাদ্ৰিক আকৌ তই?
অ', মই বাৰ্চলিনৰ।
বুজিলো এতিয়া আমাৰ মাজত তৰ্ক আৰম্ভ হ'ব মানে।
নহয় দে নহয় অ' আজিৰ বাবে শান্তি।
অ', ঠিক আছে। কিন্তু আহ এল কেচিকো চাবলৈ যদি স্পেইনলৈ যাব পৰা যায়। কিমান মজা হ'ব ন?
অ', হয় হয় ষ্টেডিয়ামত বহি লাইভ মেটছ চোৱা আ সেই অনুভৱটো নিশ্চয় বেলেগ হ'ব।
ফুটবল বাদ দি স্পেইনৰ আন কি ভাল লাগে তোৰ?
আ তাৰ আ খানা।
বা পাইলা?
অ', হয় হয় আৰু টাপাচ বুলিও এটা বস্তু আছে নহয়।
হয়, অলপ অলপকৈ বিভিন্ন ধৰণৰ খাদ্য দিয়ে। সেই আ আইডিয়াটো মোৰ ভাল লাগে দেই।
উম, হয় হয় আমাৰ ইয়াত যেনেকৈ বন্ধু লগ হৈ বিভিন্ন বস্তু আ অৰ্ডাৰ কৰি ভাগ ভাগ বতৰা কৰি খাওঁ সেইদৰেই।
শুনিছো স্পেইনৰ মানুহে জীৱনটো অলপ আৰামকৈ উপভোগ কৰে।
হয়, হয়, ৱৰ্ক লাইফ বেলেঞ্চটো ভাল বুলি কয়।
সেইটো মোৰ বহুত ভাল লাগে কেৱল কামেই কৰি থাকিলে জীৱনটো বিৰক্তিকৰ হৈ যায়।
উম, একদম কামো থাকিব লাগে আকৌ নিজৰ বাবে সময়ো থাকিব লাগে।
যদি তই স্পেইনত এবছৰ থাকিবলৈ দিয়ে কি শিকিবি?
মই স্পেনিছ ভাষাটো শিকিম।
বা কঠিন হ'ব নেকি?
আৰম্ভণিত হ'ব কিন্তু নতুন ভাষা শিকিলে সেই দেশখনক বেছি ভালদৰে বুজিব পাৰি।
হয় আৰু স্থানীয় মানুহৰ লগতো সহজে মিলিব পাৰি ন।
উম। তই নাচ জান নেকি?
অলপ অলপ কিয়?
ফ্লামেন্সো ডান্সৰ কথা শুনিছ নেকি?
অ' হয় স্পেইনৰ বিখ্যাত নৃত্য নহয় জানো?
অ' হয়, হয় লাইভ চাবলৈ নিশ্চয় বহুত ধুনীয়া লাগিব।
হয় অ' ময়ো ভাবো, মই ভাবো সংগীত নাচ সংস্কৃতি এইবোৰৰ বাবেই মানুহে দেশ এখন মনত ৰাখে।
হয়, হয়। এইটো কথা আৰু এটা কথা কচোন।
ক
অ' যদি স্পেইনৰ এজন মানুহ অসমলৈ আহে কি খোৱাবি?
প্ৰথমে অসমীয়া থালি তাৰ পিছত চাগে মিচিং থালি নাইবা কাৰ্বি থালি খুৱাম।
অ' হয়, হয়। কিন্তু যদি তেওঁলোকে যদি জলা নাখায় তেনেহ'লে?
তেন্তে জলা কম কৰি দিম।
অ' হয়, হয় আৰু আৰু ক'লৈ লৈ যাবি তাইক?
সেই একে কেইখন জেগাই আছে কিন্তু ধুনীয়া মানে কাজিৰঙা, মাজুলী, উমানন্দ সময় থাকিলে তোৰ শিৱসাগৰ বা হাফলঙো নিম।
হয়, হয় ভাল প্লেন। আ
তাকে ক'চোন।
অ', অ' আৰু তই কি ভাব স্পেইনত থাকিলে খৰচ বেছি নে কি?
ডাঙৰ চহৰত নিশ্চয় বেছি হ'ব বিশেষকৈ মাদ্ৰিদ বা বাৰ্চেলনাত।
অ' হয় বাৰু। আহ, কিন্তু শুনিছো সৰু চহৰতো, অলপ সৰু চহৰত খৰচ অলপ কম।
তই যদি তাত পঢ়িবলৈ সুযোগ পাঁও যাবিনে?
আহ, যাবলৈ মন আছে, নতুন দেশ নতুন মানুহ। অভি, অভি- অভিজ্ঞতাটো বেলেগ হ'ব।
কিন্তু ঘৰৰ কথা মনত নপৰিব নেকি?
প্ৰথম কেইদিনমান নিশ্চয় পৰিব। বিশেষকৈ আ মাৰ হাতৰ ৰান্ধা খানাবোৰ।
সেইটো সকলোৰে হয় দেই।
অ', অ' স্পেইনৰ কোনটো ঠাইত? ফটো চাই তই আটাইতকৈ আটাইতকৈ তই ভাল ভাল দেখিছ।
উম বাৰ্চেলনা আকৌ, বিশেষকৈ সমুদ্ৰ কাষৰ দৃশ্যবোৰ।
হয় মোৰ আকৌ চে চেভিল্লা ভাল লাগে। পুৰণি ঘৰবোৰ আৰু ৰাস্তাবোৰ বৰ ধুনীয়া।
হয় কেতিয়াবা লাগে যেন চিনেমাৰ দৃশ্য।
উম। তই বেছি পাহাৰ ভাল পাওঁনে সমুদ্ৰ?
মই পাহাৰ ভাল পাওঁ।
অ' মই সমুদ্ৰ।
তেন্তে স্পেইনটোৰ বাবে একদম পাৰফেক্ট দেই।
উম হয় হয় হয় বাৰু।
যদি স্পেইন যাওঁ অ বজাৰ কৰিবি নেকি?
অলপ কৰিম কিন্তু বেছি টকা খৰচ নকৰোঁ।
মই ফুটবল জাৰর্চি এটা নিশ্চয় কিনিম।
ৰিয়েল মাৰ্টিন নে বাচিলনা।
এ এইটো লৈ আকৌ আৰম্ভ নকৰিবি দেই।
উম হয় হয়, অ তই কি ভাব? আহ বিশেষ আহ ভ্ৰমণ কৰিবলৈ মানুহ এ সলনি কৰিলে মানুহ সলনি হৈ যায় নেকি।
তোৰ মতে বিদেশ ভ্ৰমণ কৰিলে ন?
হয় হয়।
অঁ অলপ হয় বুলি মোৰ বিশ্বাস আৰু।
অ কেনেকৈ?
নতুন সংস্কৃতি দেখে, নতুন মানুহ লগ পায়। বিশ্ব ভংগী দৃষ্টিভংগী অলপ বহল হয়য়েই।
উম হয় বাৰু। আ আৰু কেৱল ইউটিউবত ভিডিঅ চাই আৰু নিজে নিজে গৈ চোৱাৰ মাজত বহুত পাৰ্থক্য।
তই যদি স্পেইনত থাকি ঘৰলৈ ফোন কৰ প্ৰথমে কি কবি?
মা মই মা মই ভালেই আছোঁ। কিন্তু তোমাৰ ৰন্ধা ৰন্ধা ভাল এ ভাল আহ ভাতটো ডাল ভাতটো বহুত মিছ কৰিছোঁ।
একদম বাস্তৱ কথা।
উম, তই?
মই কম ইয়াত সকলো ভাল কিন্তু অসমত যেনেকুৱা মানুহৰ লগত আড্ডা মাৰো সেইটো ইয়াত নাই।
সেইটো হয় বাৰু, শেষত এটা প্ৰশ্ন।
অ ৰ মই এক মিনিট হা মোৰ ভাতটো জ্বলি যাব মোৰ ভাতটো ৰান্ধি আছিলো মানে, ৰ হা মই তই এতিয়া কি কৰি আছিলি, তই ব্যস্ত আছিলে নি?
নাই নাই নাই মই মানে অলপ হেৰি কৰি আছিলোঁ ঘৰটো অলপ চাফ চিকুণ কৰি আছিলোঁ। অলপ কাপোৰ ধুই আছিলোঁ নিজৰ, আকৌ ঘৰ সাৰি আছিলোঁ।
অ তই কৰ এইবোৰ কাম?
অ কৰো কৰো এতিয়া অকলে থাকো অকলে এতিয়া কৰিব লগা হয় কোনে চাই দিব নহ'লে।
হয় হয় সেইটো হয়।
অ। নাই মই ভাত খোৱা নাই মই একেবাৰে চাফ চিকুণ কৰি পেলাই পিছতকৈ খামগে, মই হেৰি মানে বনোৱাও নাই এতিয়ালৈকে অলপ পিছতকে এক দুঘণ্টা পিছত মই খাম।
অ মই এই মাত্ৰ ভাত কাঢ়িছো মানে। একদম মানে তই হেই তাকে ভাত বনাই থৈছো আৰু খাই লম আৰু।
তোৰ এনেই বাকী কেনেকুৱা চলিছে কাম কিবা চলিছে কি মানে কি কৰি আছ?
এ ঠিকেই চলিছে। বাদ দে তই শুনচোন তই কেতিয়াবা ভাবিছনে বিদেশত অকলে থাকিলে কেনেকুৱা লাগিব
অ‌ হয় বাৰু ভাবিছোঁ প্ৰথমে মজা লাগিব যেন লাগে কিন্তু কেইদিনমানৰ পিছত অলপ এ একাকী অনুভৱ হ'ব পাৰে
হয় বিশেষকৈ উৎসৱৰ সময়ত নহয় জানো
একদম বিহুৰ সময়ত যদি স্পেইনত থকা বিহু এ এ বিহু বহুত বেয়া লাগিব
মই নিশ্চিত ইউটিউবত বিহু ভিডিঅ' চাই বহি থাকিম
হ হয় বাৰু আৰু ঘৰৰ মানুহে ভিডিঅ' কল কৰিলে কেতিয়া ঘৰ আহিবি বুলি সুধিব
সেই প্ৰশ্নৰ পৰা কোনেও বাচিব নোৱাৰে দেই
অঁ আপোনাৰ মাতটো অলপ কমকৈ আহিছে অলপ জোৰকৈ ক'বচোন
অ মই কলো সেই প্ৰশ্নৰ পৰা কোনেও বাচিব নোৱাৰে
হয় বাৰু হয় বাৰু স্পেইনৰ মানুহবোৰ কেনেকুৱা বুলি তই ভাব
শুনিছো বহুত বন্ধুত্বপূৰ্ণ আৰু মিলা প্ৰীতি তাত
ও মোৰ তেনেকুৱা শুনা মই তেনেকুৱাকৈ শুনি শুনা বিশেষকৈ যদি অলপ স্পেনিছ ভাষা ক'ব পাৰা পাৰ তেওঁলোক বেছি ভাল পায়
অ সেইটো সকলো দেশতে হয় মানুহে নিজৰ ভাষাত কথা কলে ভালেই লাগে
উম তই যদি স্পেনৰ স্পেইনত গৈ ৰাস্তা হেৰুৱাব হ হেৰুৱাই পেলাও কি কৰিবি
প্ৰথমে গুগল মেপছ খুলিম আকৌ
অঁ যদি নেট নাথাকে
তেন্তে কাৰোবাক সুধিম যদি ইংৰাজী নুবুজে
অ অঁ অ সেয়াই সুধিলে কিন্তু যদি ইংৰাজীত বুজি নাপায় তেনেহ'লে
তেন্তে হাত ভৰি জোকাৰি বুজাবলে চেষ্টা কৰিম
অ অ শেষত হয়তো তেওঁহে মোক এ লৈ গৈ এ অন অন্তব্য অন্তব্য ঠাইত এৰি থৈ আহিব
তই মন কৰিছ নে আজিকালি বহুত মানুহে ইউৰোপলৈ যাবলৈ বিচাৰে
হয় কেৱল ফটো তুলিবলৈ নহয় নতুন সংস্কৃতি চাবলৈও
তাকে ন এতিয়া মই জানো কেতিয়া যাবলৈ সুযোগতটো পাওঁ কিন্তু এ আজি কথা পাতি ভাল লাগিল দেই তোৰ লগত
উম হয় হয় মোৰো বহুত ভাল লাগিলে
এতিয়া ফুটবলৰ মেট চলি আছে চাবি নে
অ চাম চাম মই এতিয়া চাফ চিকুণ কৰি পেলাই মই এই খানা বনাই বনাই লগতে ফুটবলৰ মেটচো চাই থাকিম
অ তাকেই হ'ব দে ভালে থাকিবি মই থৈছো
তই বহুত ভাল লাগিলে পিছতকে ক'ল কৰিবি আকৌ।
অ'
দে, দে ঠিক আছে দে।